হেল্ল'
আহ কি খবৰ
আছো আছো ভালেই আপোনাৰ
অ মোৰো ভাল দিয়া
অ কি কৰি আছে পিছে
পিছে ভাত বনালো ভ ভাত বনাই এতিয়া অকমান লাহেকে খাম আৰু বনাই মেলি ৰেডি কৰি থৈ দিলোঁ
আচ্ছা ঠিকে আছে মইয়ো বনাইও আছো বোলো এটা অলপ কথা পাতো এই ফোনটোও লগালো লগতে
অ অ ভাত বনাইও আছা ভাত
ভাতো বনাই আছো কথাও বোলো পাতো দুটা কাম হ'ব একেলগে।
অ অ ঠিকেই আছে দিয়া।
হয় হয়।
অ বছোক
তিনিটা মেকুৰী পোৱালি জন্ম পাইছে ৰব।
অ হয় নেকি? আহ শুনিছো শুনিছো
তিনিটা মেকুৰী পোৱালী জন্ম পাইছে ইমান মৰম লগা। একদম আমাৰ ঘৰতে থাকে।
অ পোহনীয়া মেকুৰী নেকি?
পোহনীয়া বুলিয়ে ক'ব পাৰি মানে আপোনাৰ এই মোৰ শহু দেউতা ঢুকোৱাৰ পৰা মেকুৰীত আমাৰ তাতে আছে এতিয়া পোৱালিও দিলে তাৰপিছত আমাৰ ঘৰুৱা নিচিনাই যে বাৰু
অ অ
আমাৰ মানে এটা চাইডত ৰুম আছে সেইটো থাকেই আৰু। আম আমাৰ থকা ৰুমত নাথাকে আমাৰ এটা ৰুম এনেই থাকে সেইটোত থাকে আৰু কৈকুৰী কেইটা
অ আচ্ছা, আৰু তোমালোকৰ আৰু বেলেগ কিবা পোহনীয়া জন্তু আছে নেকি?
আগতে হেৰি মুৰ্গী পুহিছিলো মুৰ্গী যে মুৰ্গী তাৰ পিছত কুকুৰ চুকুৰ আছে আছিল বাৰু এতিয়া এইকেইটা দিনত কুকুৰ নাই এ মেকুৰীয়ে আছে যথেষ্ট মেকুৰী আছে এতিয়া
অ অ অ হয় হয় তাকেই ত' আমাৰো মানে ঘৰৰ এই এনেকে মেকুৰীবোৰ কাৰ ঘৰৰ জানো মেকুৰী আহি মানে মেও মেও কৰি থাকে কিবা মানে এনেকে মুখৰ ফালে চাই থাকেনে কিবা খোৱা বস্তু দিব লাগে আৰু ইহঁতক
আহ আমাৰ আমাৰো এনেকুৱা মেকুৰীৰ কাৰণে বেলেগকে বিস্কুট আছে আৰু সিহঁতক দিয়া বা মাছৰ মূৰ চুৰ বিলাক যে মাছ চানে মাছৰ মূৰ বিলাক আনিলে সিহঁতৰ কাৰণে থৈ দিও আৰু মাংস আহ ভাত সানি দিওঁ বাহিৰত
অ আমাৰো আমাৰ এবাৰো নিজ নিজা নিজা আমি ঘৰত তেনেকে পোহা নাই আজিলৈকে একো মানে বস্তু মানে ভাল নাপাওঁ মই বাৰো সিমান এটা ভাল নাপাও যে ঘৰত যে মানুহে কুকুৰ মেকুৰী পোহে,, মোৰ বৰ বেছি বেছি পচন্দ নহয় কিয় জানো ভাল নালাগে মোৰ, তথাপিও ধৰাচোন এনেকে যিবিলাক আহে আৰু কুকুৰ মেকুৰী কিবা এটা খাবলৈ দিওঁ আৰু।
অ মোৰ আগতে ছাগলীও আছিল বহুত ধেৰ ছাগলী আছিল আমাৰ। তাৰপিছত ছাগলী পী বিলাক যেতিয়া আছিল বিক্ৰী কৰি পইচাও পাইছিলো বাৰু মই নোপোৱা নহয় কিন্তু এ এতিয়া তাৰমানে কি হয় এ বাচ্ছা এইফালে ছাগলী
উম
প্ৰচুৰ হয় সেইকাৰণে এই বিজনেচটো বন্ধ কৰাৰ নিচিনাই হ'ল
অ এতিয়া নাই আৰু ছাগলী, ছাগলী নাই আৰু এতিয়া
এতিয়া ছাগলী নাই আৰু চহৰত ইমান এ চোৱা চিতা মানুহ নহলে চাকৰি পোৱাটো ইমান সহজ নহয়, লাগি থাকিব লাগে।
অ্ঁ আৰু ধৰাচোন ঘাঁ চাহ একো নাপায় ন এ গাঁৱত হলে কথা নাই এৰি দিলে হয়। মানে তাতে পথাৰ পথাৰত গৈ নিজে নিজে চৰি ঘাঁ চাহ খাই পেট পুৰাই আহে। ইয়াতে আৰু আম আমাৰ চহৰতটো তেনেকে পথাৰ চথাৰ নাই ন ওলাই যাবলৈ। আৰু উলিয়াই দিলে আৰু কাৰ ঘৰত কোনে বান্ধি বান্ধি থৈ দিব উম তাৰপিছত
সেই কেতিয়াবা সেইকাৰণে আহিছে কেতিয়াবা বেয়া লাগে কেতিয়াবা ভাবো উম
অ অ!
অ সেইটো গাঁৱৰ মানুহখিনিৰে ভাল।
উম উম!
সিহতে গৰু ছাগলী কুকুৰ মেকুৰী লগতে এ ছাগলী গোটেই খিনি পুহি পেলাই পাৰ পাৰ পুহি পেলাই বহুত ইনকাম হয়।
অ সেই এটা মানে ব্যৱসায়িক যদি আমি মানুহে যিবিলাকে মানে প্ৰতিপাল কৰে পশুপালন কৰে সিহঁতেৰ বহুত লাভ দিয়াচোন। উম উ অ
এইটো বেছি ভাল
উম উম! তাকে যিবিলাকে গৰু পোহে ঘৰতে মানে এতিয়া সিহঁতৰ গাখীৰ খিনিও নিজৰ ঘৰৰ গাখীৰ খিনিও ধুনীয়াকে খাব পাৰে। একো মানে ভেজাল নথকা উম উম আজিকালি তো এনেকে বিহু অ অ ছাগলীৰো গাখীৰ পায় অ।
হয়।
উম গতিকে
তেনেকে আৰু ঘৰতে যদি মানে অলপ যত্নও লব লাগিব দিয়াচোন আৰু গৰু ছাগলী অকল পুহিলেই নহব বা
কষ্ট আছে কষ্ট বহুত আছে সেইটোও সঁচা কথা।
অকল লাভ খিনিয়ে ভাবিলে নহব আৰু। উম যত্নও কৰিব লাগিব কষ্টও কৰিব লাগিব। অ চাফ চিকুণকৈ ৰাখিব লাগিব সিহঁতে থকা জোগা খিনি পৰি পৰিষ্কাৰকে ৰাখিব লাগিব লগত সিহঁতক খোৱা লোৱা খিনিও ভালকে অ খোৱা লোৱা খিনিও ভালকে খুৱাই থাকিব লাগিব। সময়মতে।
এ গোটেই খিনি ডক্তৰক দেখুৱাব লাগিব গোটেই কৰি পেলাইহে আপুনি কিবা এটা লাভ ভাবিব পাৰিব আৰু নহলে নহ'ব আৰু। উম হেনেকোৱা আমাৰ এতিয়া এ এতিয়া মোৰ অঞ্জনিৰো আছে। ছাগলী কিন্তু তাই ছাগলীৰ গাখীৰো খায় অ মাজে মাজে বিক্ৰী কৰে। তাই মানে গাঁৱত থাকেতো অকমান গাও বুলি মানে কি আৰু গাঁও নহয় অকমান মানে গাঁৱৰো হেৰি আছে আৰু চহৰৰ নিচিনাই
অ অ!
কিন্তু তাই গাখীও খায় ছাগলী বিক্ৰীও কৰে।
উম উম ভালেই দিয়া আৰু গৰু পুহিলেওটো ভাল। গৰুৰো গাখীৰ খিনিও খাই লগতে পোৱালি হ'লে বিক্ৰী কৰিবও পাৰে ন বহুত পইচা পায় উম গৰু বিক্ৰী বিক্ৰী কৰিলে উম উম আৰু কুকুৰ এটা ধৰা এনেকে অ অ অ তাকেই। উম কুকুৰ যে মানুহে পোহে হয়নে মানে উ। পহৰা দিয়া হয় ন আজিকালি ইমান চোৰৰ উপদ্ৰৱ বাঢ়িছে চাৰিওফালে। কুকুৰে কুকুৰেতো মানে আহ। উম কিবা এটা শব্দ পালে সাৰ পাই যায় ন লগে লগে ভোক ভোগ কৰি দিব গৃহস্থ। চ লগাই দিয়ে উম উম উম। দিয়া অ আমাৰ ইয়াতে আজিকালি বহুত চুৰ হোৱা হৈছে বা আমাৰ এই ওচৰে পাজৰে উম তাকে সেইকাৰণে মানে কুকুৰ এটা মানে মানুহে ৰাখাটো ভালেই বাৰু যদিহে মানে। ঘৰত চোৱা চিতা কৰা মানুহ থাকে।
আমাৰ এনে বাহিৰা কুকুৰে এনি টাইম মানে আপোনাৰ
অ অ ঘৰত নো নুপুহিলেও ঘৰত নুপুহিলেও হৈ যায় আৰু
আমাৰ যথেষ্ট পৰিমণে মানে কুকুৰৰ হে
অ
এক
তাকেইতো উ আমাৰ বহুদিন অ। আমাৰো কুকুৰ আছে বাৰু আমাৰ এনেকে পোহনীয়া হিচাপত নাই বাৰু দেই আমাৰ ঘৰত। আমি মানে এটা এ এই বহুত বছৰ বহুত দিন আগতে আজি তিনি চাৰি বছৰ মান আগতে এটা ভাতৌ চৰাই এটা আহিছিল নিজ নিজে নিজে উৰি আহিছিল হা আমাৰ ঘৰত কৰ' পৰা জানো আহিল। অ তাৰ পিছত কি হ'ল মানে কিবা তাৰ মানে অলপ দুখ পালে নেকি দুখ পাই পেলাই আমাৰ ঘৰৰ ওচৰতে পৰি থাকিল তাৰ পৰা আমি তাক ধুনীয়াকে ধৰিলোঁ। ধৰি পেলাই মানে তাক কিছুদিন আমি এ ৰাখিলো আৰু পোহপাল দিলোঁ খোৱা লোৱা স বেচেৰাটো চাগে বুঢ়া হৈছিল বুঢ়া হোৱা কাৰণে সি নিজে নিজে মানে চীকাৰ কৰি খাদ্যখিনি সি খাব নোৱাৰা হৈছিল নেকি সেইকাৰণে আমাৰ ঘৰতে কিছুদিন থাকিল আৰু বৰ মৰম লগা আছিল।
অ হয় হয় মনত আছে মোৰ।
অ দেখিছিলা ন।
হয় হয় মনত আছে মোৰ আপুনি কওঁতে মোৰ মনত পৰি পৰি গৈছে মানে।
উ উ তাকেইতো উ হেৰি অ বুঢ়া হৈছিল অ তাকেতো ৰিঅ নাম দিছিলো আমি আমাৰ ছোৱালী কেইজনীয়ে বৰ মৰম কৰিছিল।
হয়, হয়, হয়।
হয়, হয়, হয়, মনত আছে, মনত আছে। উম উম ঠিকে আছে দিয়া তেতিয়াহলে। এতিয়া পিছে আমাৰ জীৱ জন্তু বিলাকেতো থাকেই ঘৰৰ কিছুমান কিমান জীৱ জন্তু এনেও থাকে ন আমি নোপোহাকে যে কিছুমান থাকে। এই যে জেঠি পইতাচোৰা বিলাক মকৰা বিলাক সেই বিলাকৰ পৰা আৰু মানে। কেনেকে যে আৰু মানে বাচিব পৰা যায়।
এ আমাৰো বহুত আছে এ আজিকালি কিন্তু আমাৰ ঘৰত ভাটৌ চৰাইবলাক প্ৰায় আহে মানে
অ অ। আহ এই ভাটৌ চৰাই কৰবাৰ পৰা লৈ যায় আৰু। আহ অ। তাকেই উম! অ অ অ দুটা। আহে অ হয় দিয়া আমাৰ ঘৰতো সিদিনা এখন ৰাতি অ ৰাতি দহটামান বজাত মই ভাত পানী খাই পেলাই অকমান এনে চোতাললৈ ওলাই আহিছিলো আৰু আমাৰ ঘৰৰ যিটো এই যে লাইটৰ খুতা আছে লাইটৰ খু তাৰক পঠুনি কা খে মানে বগা ৰঙৰ পেচা চৰাই এটা পৰি আছিল ইমান ভাল লাগিছে দেখি তিহে ওলাই আৰু ন ফেচা চৰাই অ নাজান জানো আৰু ইমান ভাল লাগিছে তাৰ পৰা অ অ অ আমাৰ ঘৰৰ ওচৰৰ যিটো লাইটৰ আছিল তাতে পৰি আছিলে।
অ দিয়ক ঠিক আছে আপোনাৰ লগত কথা পাতি ভাল লাগিল। নে নেক্ পিছত আকৌ এইটো বিষয়ত অকমান বহলকৈ কথা পাতিম। আজি এ এটাও কোনোতে সমাপ্ত নহয় ন আপুনি কৰিলে আকৌ অকমান যিখিনি এতিয়া নহ'ল সেইখিনি আকৌ পাতিম।
আহ ঠিক আছে বাৰু হ'ব দিয়া উম উম উ।